অ', শু
অ কি কৰি আছা
এনেই আছোঁ ৰ'বা ঘৰতে তুমি।
নাই মই অলপ ফুৰিবলৈ ওলাই আহিলো মানে ফুৰিবলৈ মানে আৰু পথাৰৰ ফালে ওলাই আহিলো আৰু
এনেই আৰু গৰম আৰু তাতে পথাৰৰ তলত এডাল ভাল চায়া থকা গছ আছে তাতে বহিম আৰু অলপ টাইম বহি। বহি অলপ জিৰাই আৰু যাম আৰু ঘৰলৈ
অ'। চাহ পানী মানে চাহ পানী খোৱা নাই ৰবা ভাতে খালো মানে অলপ উঠাতে অকনমান আজি অলপ দেৰি হ'ল আৰু তুমি?
মই ভাত ভাত খোৱা নাই মই চাহ খালো আৰু ৰুটি আলু ভাজি খালো।
অঁ।
এই এনে গৰম বন্ধত ক'লে গৰম বন্ধটো চলি আছে চাগে তোমালোকৰো?
হয় হয় চলি আছে কিন্তু যোৱা হোৱা নাই বাৰু বৰ্তমান-
ক'লৈ যোৱা নাই ফুৰিবলৈ?
নাই নাই যোৱা নাই ৰবা যাম বুলি ভাবিয়ে আছো, তুমি?
এনে মইও যোৱা নাই বাৰু। যাম চাগে আৰু তুমি কলৈ যাম বুলি ভাবিছা এনেই?
মইয়ো ধৰি লোৱা এতিয়া যিহেতু বহুত গৰম দিছে ন, শুনিছো- যে আমাৰ শ্বিলংখন বহুত ঠাণ্ডা ঠাই গতিকে তালৈ যাম বুলি আৰু ভাবি- আছোঁ আৰু।
হয় হয় ঠিক। কি ভাবিছা, মই-মই কাজিৰঙা দেখা পোৱা নাই মানে শ্বিলং- শ্বিলং গ'লো দুবাৰ কিন্তু কাজিৰঙা মই যাই পোৱা নাই আৰু কাজিৰঙা যাম বুলি ভাবি আছো আৰু কাজিৰঙা মানে- গুৱাহাটীখন আৰু এক যুপ কৰি কিমান চাম আৰু ভালদৰে। দুদিন মান থাকি মানে গোটাইতো চোৱা নহয় ন, গুৱা গুৱাহাটী- খনতো গোটেই চাবলৈ দুইদিন নহয় আমাৰ বহু দিন লাগি যাব কিন্তু- যি পাৰো আৰু দুইদিন তিনিদিনৰ ভিতৰত চাই আহিম আৰু। এই তুমি শ্বিলঙত যাম বুলি, শ্বিলঙত যোৱাটো তুমি ঠিকে ভাবিছা। কাৰণ তোমালৈ- শ্বিলংত যাবলৈ হ'লে বেছি পইচা নাযায় বাৰু। এজন গ'লে এজন- এজন গ'লে তিনি চাৰি হাজাৰ টকাত হৈ যায় আৰু মই যে মই মই নিজে যাই পাইছো আৰু। মানে খৰচটো কাৰণে - তুমি চাবা তোমাৰ মই খৰচটোৰে কথা কওঁ, মই মই যোৱাত আৰু কথা কৈছোঁ। মই যৰ পৰা গৈছো তাৰ পৰা গ'লে আমাৰ- আহ' গাড়ীত প্ৰথমতে ট্ৰেইন পাব বা ট্ৰেইন পাবলৈ হ'লে গাড়ীত প্ৰথমতে যাব লাগে। ট্ৰেইন ট্ৰেইন ষ্টেশচনত গ'লে আশী টকা, আশী টকা তাৰ পৰা আমি-
আমি গুৱাহাটীলৈ যাব গুৱাহাটীলৈ গ'লে, গুৱাহাটীলৈ গ'লে তালৈ আমাৰ- চল্লিশ টকা লৈ চল্লিশ টকা লৈছিল, আগতে মোৰ- এক বছৰ মান হ'ল কিন্তু যাব এতিয়া দহ বিশ টকা বাঢ়িব পাৰে ট্ৰেইনৰ ঘৰ ভাড়া। ঠিক সেইদৰে চল্লিশ-চল্লিশ এ আশি এশ বিশ টকাত আমি গুৱাহাটী পালোঁ। গুৱাহাটী পৰা- লে মোৰতো কৈছো তোমাৰটো বা তোমাৰ তাৰ পৰাই ট্ৰেইনৰ ভাড়া কিমান লয় মই নাজানো ন। তাৰপিছত তাৰ পৰাই তুমি গ'লে এনেই ট্ৰেইনৰ পৰা- তুমি যদি ট্ৰেইনত নামিলা ট্ৰেইনৰ পৰাই- খানাাপ-
কাৰণে আমাৰ ডেৰশ টকাকে খানা পৰাৰ পৰা আমাৰ মিছয়াৰিং টেক্সি লোৱা যদি- তিনিশ চাৰে তিনিশৰ ভিতৰত তুমি শ্বিলং পাই যাবা।
হয় সেইয়েতো ময়ও ভাবিছো যে ধৰি লোৱা আমাৰ পৰাও শ্বিলং,,,, আমাৰ বেছি দূৰ নহয় গতিকে আৰু কম খৰচ। তে ভাল বস্তু এটা ভোগ কৰিবলৈ হলে মই ভাবিলো যে শ্বিলংটোৱে আৰু ভাল ঠাই বুলি ভাবিলো আৰু গতিকে তালৈ যাম বুলি আৰু। ভাবি আছো এই ধৰি লোৱা চাৰি পাঁচ দিনৰ ভিতৰত যাম আৰু তালৈ। গতিকে বা শুনি আছো তাত। ধৰি লোৱা শ্বিলংঙৰ ঠাইবোৰ বহুত ঠাণ্ডা বা আমি,,, সেই তাৰে ভিউ বোৰ আমি মোবাইলতো বৰ্তমান আমি দেখিবলৈ পাইছো। বা আমাক তাত থকা ধৰিলোৱা। অলপ যাই কিনে পোৱা মৌচুম ৰাম বুলি কোৱা ঠাই। এঠাই আৰু ঠাই আছে তাত গতিকে সেই,,, ওহ তাত যিটো আৰু তাত নিজৰা কিছুমান আছে যিবোৰ,,, বৈ আহে বা চাইও ভাল পাম বা ধৰি লোৱা আহ আমি যিহেতু ভ্ৰমণ বুলি ক'লে আমাৰ,,, যাবলৈৰ মন যায় আৰু কৰবালৈ বা যি যিটো আমাৰ মনৰ পৰা এটা উৎসাহ জাগি উঠে ভ্ৰমণ বুলি ক'লে। গতিকে ধৰি লোৱা। ভ্ৰমণৰ পৰা আমাৰ বহুতো আমাৰ নৈতিক শিক্ষা আমি লাভ,,,,, কৰো আৰু কিতাপৰ কি কথাটো আমি জানোৱেই হক। সকলোৱে পঢ়িলে কিন্তু আমাৰ ধৰি লোৱা ভ্ৰমণৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বহু ধৰণৰ আৰু অভিজ্ঞতা বা,,, তুমি অকলে গলে তোমাৰ যিটো নিজৰ আত্মবিশ্বাস সেইটোও তাত আমি দেখিবলৈ,,,, যাম বা আমি যদি তাত থকা তাত আৰু ৰাতি থাকো। কবা তাত ভালদৰে যদি আমি আৰু চলি ফুৰি যদি আমি আহিব পাৰো। তাৰ পৰা আৰু আমাৰ বহুতো লাভ হয় বুলি আৰু মই ভাবোঁ।
হয় এইটো তুমি এইটো তুমি ঠিকে কলা যে ভ্ৰমণ ভ্ৰমণত গলে আমাৰ,,,, বহুত নৈতিক শিক্ষা ল'ব পাৰি বা বহুতো নজনা কথা জানিব পাৰি বা সেই ঠাইৰ,,, বতৰৰ কথা বা আমি সেই ঠাই কেনেদৰে মানুহোৰে জীৱিকা নিৰ্বাহ কৰে ঠিক সেইদৰে আমি চব কথা,,, জানিব পাৰো বা মই ভাবো যে ভ্ৰমণত গ'লে কিন্তু আমি ফুৰিব গলে আমি কিছুমানে যাই যে,,,, গেলো আৰু খানা এটা খালো খাই গুচি আহিলো সেইটো কিন্তু মোৰ মতে ভ্ৰমণ নহয় ভ্ৰমণত গ'লে মই ভাবো সেই ঠাইতত তুমি তিনি চাৰি দিন থকা সেই গটাইৰ গোটাই হেতো একযোগ কৰা বা তুমি কেনেকুৱা ঠাই কেনেকুৱা কেনেকুৱা বস্তু বোৰ ওলাই তাত বা কেনেকুৱা ধৰণে মানুহবোৰে জীৱিকা নিৰ্বাহ কৰে সেইবোৰ ঠিক জানিব পাৰিবা বা তুমি ভ্ৰমণ কৰিলে মানে,,, মনত এটা যি আনন্দ আহে বা তোমাৰ কেতিয়াবা তুমি অলপ মনতটো বেয়া লাগি আছে। বা কিবা তোমাৰ কামে বনে বা পঢ়াইছ পঢ়াত মন বহা নাই তেতিয়া তুমি ফুৰিবলৈ যোৱা তুমি যে তুমি নেচক আহি কিন্তয়া কামত বা পঢ়াত মনোজক ভালদৰে বহিব বুলি মই ভাবো বা। ঠিক এইদৰে আৰু বহুতো নজনা কথা নীতি জ্ঞান লব পাৰি।
হয়ঁ হয়ঁ সেয়ে আৰু আমি হয়ঁ হয়ঁ। ঠিক তেনেদৰে ধৰি লোৱা আমাৰ ঘৰত থাকিলেই আমাৰ মনতটো নবহে কেতিয়াবা বা পঢ়ি থাকিলে্ তেতিয়া আমি যেনেকৈ আৰু ঘৰৰ বাহিৰলৈ ওলাই উপায় আনি অকনমান,,,, কৰবালৈ ওলাই আহো তেতিয়া আমাৰ অলপ আৰু যিটো আৰু মনৰ পৰা যিটো মনত চলি থাকে। বেয়া ভাববোৰ সেই বেয়া ভাববোৰ আমাৰ নোহোৱা হবলৈ ধৰে আৰু বাহিৰত ওলাই আহিলে ঠিক তেনেদৰে ভ্ৰমণ কৰিবলৈও গ'লে চোৱা তুমি বহুতো আৰু নজনা কথা জন জনাৰ লগতে আমাৰ মনটোও ভ্ৰমণ কৰিবলৈ গ'লে আমাৰ ভাল লাগে। গতিকে চা বলৈ গ'লে আমাৰ বহু লোকে তুমি কোৱাৰ দৰে আমাৰ বহু লোকে কি বুলি কয় সেইটো খাবলৈহে যায় আৰু কিছুমান ঠাইত খালে অ' বা এনে অকনমান ক'ৰবাত গা ধুলে আহ তাৰ পৰা তেওঁলোক আহ গুচি আহিল আৰু সেই ঠাইৰ পৰা। গতিকে আমি সেইটো কৰিব নালাগে ধৰি লোৱা আমি এঠাইত গলো তাত ধৰি লোৱা যিকোনো ঠাইতে হওক য'তে গ'লে আমি কিছু পৰিমানে হ'লেও তাৰ পৰা আমি শিক্ষা লাভ কৰিব পাৰিমে যদি আমি সেইটো বস্তুৰ ওপৰত আৰু আগ্ৰহ প্ৰকাশ কৰোঁ গতিকে আমি এঠাইত যোৱাৰ পিছত যদি তাত থকা আমি সকলো ধৰণৰ বস্তু বোৰ চাও বা প্ৰাকৃতিক যিটো আমাৰ সৌন্দৰ্য সেইটো সৌন্দৰ্যই আমাক আৰু মনটোক
হয় হয়।
প্ৰেৰণা যগায় আৰু বা আমাৰ মনটো ভাল লাগে আৰু, লগতে তাত থকা মানুহবোৰ কেনে
তুমি অলপ তুমি অলপ লৰ চৰ কৰি দিবাচোন অলপ
শুনি আছা শুন শুনি আছা নে?
অ' শুনি আছো এতিয়া, এতিয়া শুনিছো ভালকৈ।
হয় মানুহবোৰ চিনাৰ লগতে বা চোৱাৰ লগতে ঠাইবোৰ আমাৰ বহুতৰো যিটো নৈতিক বা আমাৰ বাহিৰা জ্ঞান সেইটো আমি তাত দেখিবলৈ পাম আৰু বা লগতে আৰু আমাৰ নিজৰো আৰু এক অভিজ্ঞতা হ'ব বুলি আৰু মই ভাবো ভ্ৰমণৰ জৰিয়তে
হয় হয়। হয় এইটো ঠিকে কৈছা যে বিভিন্ন ধৰণৰ অভিজ্ঞতা হয় ভ্ৰমণৰ লগতে ভ্ৰমনৰ জৰিয়তে বা তুমি ধৰি লোৱা তুমি তাত কেনেদৰে চলিব লাগে বা মা তুমি ভ্ৰমণৰ দ্বাৰা মই বেলেগ নহ'লেও তুমি বস্তু জানিব পাৰিবা যে মানুহবোৰৰ লগত চলিবও কেনেদৰে লাগে বা তাৰ মা তুমি চাবা তুমি মই মই ভাবো যে তুমি ভ্ৰমণে তোমাক এনেকুৱা এটা বস্তু কৰিব পাৰে যে তুমি ধৰিলোৱা তুমি গোটাই অসম খনৰ ভাৰত খনো ভ্ৰমণ কৰিলা তুমি কিবা নহয় কিবা এটা কাম কৰি খাব পৰা হবা যে ধৰি লোৱা এটা ব এটা ঠাইত এইটো বস্তু বহুত ভাল পায় বা ধৰি লোৱা অসমৰে কথা ক'লো তুমি লাডু‌ পিঠা ভাল পায় আৰু বেলেগৰ মানুহ এজনে আহি লাডু পিঠা পিঠা বনাই কেনেকৈ বা কি কৰে কেনেক কেনেকৈ বনাই সেইটো শিকি গ'ল। সেইটো শিকি যায় যদি তুমি এইটো সেইখন দোকান বা তুমি যদি লাডু পিঠাৰ দ কাৰন তুমি দিল্লীত বা কিবা বম্বাইত দিয়া। তোমাৰ কিন্তু সেই লাডু পিঠা চেলতটো বহুত হৈ যায় বা তুমি তাতে দোকানখনত বহুত উপাৰ্জন কৰিব পাৰিবা সেইবোৰ কাৰণত ভ্ৰমণ আৰু মোৰ ধাৰণাত আৰু ভ্ৰমণ বোৰ সেইকো সেইবোৰ এইবোৰ কাৰণতো লাভ। লাভৱান লাভ হয় আৰু আমাৰ সেইবোৰ
হয় হয়।
উপাৰ্জনৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে লাভ হয় আৰু মই ভা সেইদৰে আৰু ভ্ৰমণৰ পৰাই বহুত কথা শিকিব পাৰি আৰু।
হয় ল এতিয়া চাবা এতিয়া- চাবলৈ গ'লে আমাৰ বহুতো আমাৰ বাহিৰা দেশৰ পৰা বা আমাৰ ভাৰতৰ পৰা আমাৰ- অসমক বহু লোক অহা আমি দেখিবলৈ পাওঁ। বা টুৰিষ্টসকল গতিকে তেওঁলোকে আমাৰ অসমৰ খাদ্যটোৰ- কোৱালি লয় আৰু বা আমাৰ খাই তেওঁলোকে ভাল পা- ধৰিলো পিঠা লাৰু পৰা আমাৰ যিটো থলুৱা খাদ্য আমাৰ ভাত। বাহিৰতো তেনেকৈ আৰু ভাত নচলে ন সেইটো খাই আৰু- তে তেওঁলোকে ভাল পায় বা আমিও ধৰি লোৱা কৰবালৈ ভাৰত ভ্ৰমণ কৰিবলৈ গ'লো।
এইটো এই।
যি যি ঠাইত আমি যাওঁ তাৰ আমি থলুৱা খাদ্য কি আমি গম নাপাওঁ ন। আমি গ'লেহে গম পাম বা আমি কিছু পৰিমমানে এনে গম পাওঁ আৰু। বা কিন্তু আমি ভালকৈ আৰু গম নাপাওঁ গতিকে আমি তাত যোৱাৰ- পিছত যদি আমি সেইবোৰ খাওঁ বা আমাৰ নিজে আৰু আৰু খাই ভাল লাগিব লগত। তে আমাৰ- আহিও ক'ব পাৰিম অন্য লোকৰ আগত তাৰ পৰা যে আহ তাৰ খাদ্য- এইবোৰ বা- তেওঁলোকে এইটো আৰু তাত প্ৰধান খাদ্য বুলি ভাবে আৰু তেনেকুৱা ধৰণৰ আৰু।
এইটো ঠিকেই ক'লা যে আমি কোনোবা এঠাইত গ'লে তাত- খাদ্যতটো আকোৱালি ল'ব লাগে বা তাৰ প্ৰধান খাদ্য কি বা তাত মানুহবোৰে কেনেকুৱা খাদ্য গ্ৰহণ কৰে সেইবোৰ কথা- থা আমি ঠিক জানিব পাৰো ঠিক সেইদৰে ভ্ৰম আমি কোনোবা এঠাইত গ'লে- গল গ'লো যো যোৱা গ'লে। সেই ঠাইৰ কিন্তু আমি মানুহৰ আচাৰ ব্যৱহাৰ বা আমি সেই তেওঁলোকে মানুহক কেনেদৰে- সন্মান কৰে বা কেনেদৰে ব্যৱহাৰ কৰে ঠিক সেইবোৰ কথাও আমি জানিব পাৰো কাৰণ- সেইবোৰ লোক সকলৰ লগতো আমি দুদিন হলেওতো ভালদৰে চলিম ন সেই দুদিনত- আমি অলপ হলেতো ধৰ তেওঁলোকৰ বিষয়ে আমি জানিব পাৰো বা ঠিক সেইদৰে আৰু- বিভিন্ন বিভিন্ন কথা জানিব পাৰো আৰু তেওঁলোকৰ পৰা।
হয় হয় গতিকে এয়াই আৰু বাকী আৰু আমি যিখিনি কথা পাত- পাতিলো বা ইয়াৰ পৰা আমাৰ বহুতৰ জ্ঞান হব বুলি। আশা আশা ৰাখি বা আমি ধৰি লোৱা তুমিও এঠাইলৈ যাব বুলি ভাবিছা মইও এঠাইলৈ- যাম বুলি ভাবিছো গতিক আমি দুয়ো যাতে তাৰ পৰা যাতে- নৈতিক শিক্ষাৰ লগতে আমাৰ লগা কথাবোৰ যাতে আমি জানিব পাৰো। গতিকে সেইয়াই আৰু। বাকী ঠিক আছে বাৰু কেতিয়াবা আকৌ ইয়াৰ ওপৰত আলোচনা কৰিম। ঠিক আছে দিয়ক ধন্যবাদ।